দাদা নমস্কাৰ। হয় শুনি আছোঁ।
হয় হয়, আজি আপোনালোকৰ আপোনালোক লগত এটা বিশেষ আহ, বিষয়ৰ ওপৰত কথা পাতিম বুলি ভাবিছো?
ঠিক আছে ঠিক আছে পাৰিবা।
হয় হয়, আজি মই আপোনাৰ লগত পলু, আপ চিনি পাই চাগে পলু নিশ্চয়, অসমৰ স কলোৱে চিনি পায়, হয় হয় সেই এই সেই পলুৰ বিষয়ে অকনমান কথা পাতিব ওলাইছো?
ঠিক আছে ঠিক আছে।
হয় হয়, পলু বুলি ক'লে সাধাৰণতে আমি এবিধ পোক যিটো লেটা পোক বুলি কয়। সেইটোয়ে বুজো, অ ই এবিধ ঘৰচি ইয়াক মানে মানুহে ঘৰটো পোহে। আৰু কিছুমান ধৰি লওক বনৰীয়াও থাকে, পলুটো অ অ পলুটো বিশেষকৈ আমি হেৰি এহ সুতা বা ৰেচম উৎপাদনৰ কাৰণে যিটো ফেব্ৰিক বুলি কয় ইংলিছত ফাইবাৰ হয় হয়। অ সেইটো কাৰণে মানুহে পলো ঘৰতে মানে কিছুমানে হেৰি কৰে কি বুলি কয় পোহে। পালন কৰে হয় হয় হয় হয়। সেইটোৰ পৰা বহুতো উপাৰ্জন হয় মানুহৰ। আৰু বহুতে পলুৰ যিটো লেটা হয়, জনজাতীয় সমাজত মানুহে পলু লেটাটো খাদ্য হিচাপে গ্ৰহণ কৰে, পলু বুলি ক'বলৈ গ'লে আমি অসমত বিশেষকৈ আহ ধৰি লওক এৰা পলু, এৰী পলু তাৰপিছত মুগা পলু আৰু পাট পলু এই তিনিবিধ প্ৰধান পঢ়ো অসমৰ আৰু ইয়াৰ ভিতৰত যিটো অসম অসমৰ যিটো মুগা পলু এইটো গোটেই বিশ অ তেই বিশ্বতে বিখ্যাত আৰু যিটো অ আৰু এইটো সোণালী ৰঙৰ কাৰণে বিখ্যাত আৰু
বিখ্যাত হয়।
হয় হয় গ'ল্ডেন চিল্ক বুলিও কয় মানুহে সোণালী খুটা বুলিও হয় হয় মানুহে জানে উম। আৰু এইবিলাক মুগা মুগা সূতা অসমৰ মানুহে ব্যৱহাৰ কৰে। আৰু লগত গোটেই পৃথিৱীতেই মানুহে ৰপ্তানি কৰে যিটো মানে এক্সপৰ্ট কৰা বুলি কয় ইংলিছত। হয় এক্সপৰ্ট কৰে। তাৰপিছত আৰু যিটো এৰী পলু এৰী পলু মানে যিটো হয় মানে এৰী পলুটো মানে প্ৰাচীন ত পৰাই আমাৰ অসমত প্ৰচলিত হৈ আহিছে। যিটো মানে এৰি পলু বুলি ক'বলৈ গ'লে এৰী পলুৱে সাধাৰণতে এৰাপাত এৰাপাত খায় তাৰপিছত আৰু যিটো মুগা পলু হয় মুগা পলুৱে হেৰি খায় নুনী গছৰ পাত খায় বা যিটো আমি মাল বালকও সেইটো খাই তাৰপিছত আৰু আৰু এবিধ আছে পাট পলু আৰু সাধাৰণতে যিটো মুগা পলু আৰু সা পাট পলু হয় এইবিলাক মানে সাধাৰণতে বনৰীয়া প্ৰজাতিৰ হয়। যিটো মানুহে গছৰ ওপৰত এৰি দিয়ে, গছৰ ওপৰতে পাত - চাত খাই মানে যেতিয়া হেৰি বাহ বাহ বনাব বা বাহ বনাবলে হেৰি হব সময় হব নিজে নিজে তললৈ নামি আহিব। তেতিয়া মানুহে এইটো সেইবিলাক ধৰি মানে শুকান পাতত বা কিছুমান জেগাত থৈ দিয়ে আৰু নিজে - নিজে বাৰ বান্ধে আৰু যিটো এৰী পলু হয় সেইটো মানুহে ঘৰতেই পালন কৰে।
হয়।
উ অ আৰু পলু সাধাৰণতে চাৰিটা মান জীৱন চক্ৰ আছে প্ৰথমতে যিটো হেৰি হয় সৰু সৰু পোৱালি হয় সৰু সৰু পোৱালি পৰা আৰম্ভ কৰি যেতিয়া সৰু সৰু পোৱালী হ'ব তেতিয়া মানে মানুহে সৰু সৰু পাত চাত দি তেনেকে পালন কৰে যেতিয়া ডাঙৰ হব। তেতিয়া মানে হেৰি ডাঙৰ মানে যিবিলাক এৰী পাত হয় সেইবিলাক মানে, মুঠি বান্ধি, বান্ধি, তাতে আৰি দিয়ে আৰু তাতে পলু বিলাক এৰি দিয়ে সাধাৰণতে তাৰ পিছত যেতিয়া পলু বিলাক ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পিছত সেইবিলাক যেতিয়া পকিব পকিব পকা বুলি কয় সাধাৰণতে আমাৰ যিটো গাঁৱলীয়া ভাষা। মানে বাহ বান্ধিব সময় হব তেতিয়া শুকান গছৰ পাত, বা কিবা তেনেকুৱা জেগাত থৈ দিয়ে তেতিয়া সি নিজে নিজে বাহ বান্ধিব। আৰু বাহ বান্ধাৰ পিছত এইটো যেতিয়া সময় হব। সময় হোৱাৰ লগে লগে ই পখিলা হৈ ওলাই আহিব। পখিলা বা অ মজ বুলি ক'ব হয় হয় পখিলা হৈ ওলাই আহিব। তাৰ পিছত কণী দিব আৰু যি কণী কণীৰ পৰা ধৰি লওক পোন্ধৰ বিশ দিনৰ ভিতৰত আকৌ নতুন নতুন পোৱালি ওলাব হয় হয়। হয় সাধাৰণতে অ এই এইবিলাক পলু মানে ইমান দেৰি নালাগে ফুল ওঠৰ বিশ দিনৰ ভিতৰত গৰম দিনৰ ভিতৰত মানে সোনকালে হৈ যায় তাৰপিছত আৰু ঠাণ্ডা দিনত অকনমান বেছি টাইম লাগে ব সময় লাগে।
হয়।
অ ধৰি লওক এমাহ মানৰ ভিতৰত হৈ যায় আৰু সাধাৰণতে আমাৰ অসমৰ মানুহে, যিহেতু কৃষি জীৱী মানুহ কৃষিৰ লগতে, এইবিলাক পালন কৰিও মানুহে উপাৰ্জন কৰি আছে। আৰু শুনিবলৈ পাইছো যিহেতু মুগা সূ সূতাৰ দাম বহুত মানে ধৰি লওক চল্লিশ হাজাৰ, পঞ্চাশ হাজাৰ, ইমান মানত মানুহে বেছি উপাৰ্জন কৰি আছে। আৰু মই অ মই ভাবো এ এ পলু উৎপাদন এ এবিধ মানে বহুত লাভদায়ক মানে এবিধ মানে ব্যৱসায়।
হয়।
হয় হয় মই পলুৰ বিষয়ে এইখিনিয়ে ক'লো। আপোনাৰ কিবা প্ৰশ্ন সুধিবলগীয়া আছে বা কিবা ক'ব লগীয়া যদি আছে মই আপোনাৰ পৰা সুনিবলে ভাল পাম,
মই ভাবোঁ, ওম আপুনি যিখিনি কথা ক'লে পলুৰ বিষয়ে বহুত, ভাল হৈছে আৰু বহুত ভাল লাগছে মই নজনা কিছুমান কথা পলুৰ বিষয়ে মই গম পালোঁ,
হয় হয়।
জানিলোঁ আ বহুত ধন্যবাদ থাকিল। এতিয়া মই আপোনাক এ বেলেগ বিষয়ৰ ওপৰত মানে কব বিচাৰিছো। এই যিটো মানে আমাৰ বড়োৰ এখন মানে, আ আৰণাই ফালি।
হয় হয় হয়।
উ সেইটো আমাৰ বড়ো জাতিৰ মানে চবতকৈ মানে, একদম সন্মানীয় এখন, আফালি ফালি বুলি কয় আমাৰ বড়ো ভাষাত হয়। আৰু এইটো মানে বহুত সন্মান থকা বস্তু হয় আমাৰ বড়োৰ, বড়ো সকলৰ। আহ এইটো মানে য'তে ত'তে আমি ব্যৱহাৰ কৰিব নোৱাৰে।
হয় হয়।
টো মানে আমি ভালদৰে ব্যৱহাৰ কৰিব লাগে।
হয় হয়।
সেইটো কাৰণে এইটো আমি ব্যৱহাৰ কৰা যায় মানে সেইদৰে জেগাত আ য'ত মানে আমাৰ ডাঙৰ - ডাঙৰ আহ সন সন্মান থকা মানুহবিলাকে থাকিব তাতে মে মিটিং হ'ব, এ কিবা এটা ভাল অনুষ্ঠান হ'ব তাতে কিবা এটা ডাঙৰ ভাল অনুষ্ঠান হলে মানে আমাৰ বৰসকলৰ কাৰণে এ আৰু নাই নহলে এইটো ৱেলকাম কৰাটো নহয় মানে। আ সম্বৰ্ধনা জনোৱাটো নহয় আৰু মানে তাতে কিবা এটা ডাঙৰ অনুষ্ঠান হলে কিবা আহ ডাঙৰ আহ ফেষ্টিভেলে হওঁক কিবাই হওঁক তাতে ডাঙৰ মানুহ আহিলে সন্মান থকা মানুহবিলাকে আহিলে মানে তাতে সন্মান ধণা জনোৱাতে মানে আৰুণে খালী নহলে আমাৰ একোৱেই নহয় মানে সন্মানে নাথাকে, এ আৰু আৰনাই ফালেটো আমি আ আমাৰ যিটো একদম মানে আমাৰ পৰৰ অ এটা ফেষ্টিভেল বৈচাগু এইটো বহাগ বিহু বুলি কয়, বৈশাগু - বৈশাগুত মানে আমি চবে আমাৰ আ ডাঙৰ - সৰু গোটাই মানে নিজৰ গলত লয়, গলত লৈ কিনে টো আ বাহিৰত ওলাই যায় আৰু পুৰা মানে কালাৰফুল হৈ যায়, নাচাতে মানে ইউজ কৰে। গলত লয় আৰু কিছুমানে ককালতো বান্ধি কিনে লয়। বহুত ধুনীয়া দেখাই পায়, দেখা পোৱাতে মানে বহুত ধুনীয়া লাগে আৰু আৰু যোনি যোনি মানে অ জীৱনত ডাঙৰ মানুহ হব পাৰিছে ধৰি লও মানে কোনবা এজনে বহুত কষ্টকে পৰি কিনে আ নিজৰ যিখিনি টাৰ্গেট, টাৰ্গেটটো কমপ্লিট হল ধৰি ল মা মানে এ পি এছ চি বা ইউ পি এছ চি যিয়ে নহওক যিকোনো ডাঙৰ-ডাঙৰ পৰীক্ষা আৰু নিজৰ কষ্টৰ দৰে মানে কষ্টৰ জৰিয়তে মানে কিবা এটা চাকৰি পালে মানে এইটো আৰনাটো লৈ, আৰনাটো লৈ যাই কিনে আমি এ' তেখেতক মানে সম্বৰ্ধনা জনোৱা হয়।
হয় হয়।
হয় এইটো আৰু এইটো মানে সেইদৰে আমাৰ বহুত সন্মান থাকাই এখন ফালি হয় আৰু সেইটো কেনেকৈ বনাই বুলি ক'লে মই ক'ব লাগিব মানে প্ৰথমতে আমাৰ আমাক মানে আহ ফুটা লাগিব প্ৰথমতে আমিটো বজাৰৰ পৰা যিকোনো ঠাইৰ পৰা আনিব পৰা যায়। সেইটোত কি কি ফুটা দিয়া যায়, সেইটো মই বেছি ভালকে নাজানো তথাপিও ফুটাটো লাগে। আমাৰ বহুত কালাৰ থাকে, ৰঙা থাকে, সেউজীয়া থাকে কে, এ মুগা কালাৰৰ থাকে, বগা থাকে। আজিকালি-আজিকালি কলা-কালাৰ ওলাইছে। মানে বিভিন্ন-বিভিন্ন কালাৰৰ থাকে। সেইটো আমি আজিকালি মানে মেচিনতো বনোৱা হৈছে। আৰু আ আগৰ পৰা আমাৰ বড়া মানুহকেইটাই মানে নিজৰ ঘৰতে বনোৱা হৈছিল। নিজৰ ঘৰতে। আমাৰ এইটো হিচান বুলি কয়, হিচান-হিচান বুলি কয়। তাতে আঁহ তাঁতশাল, তাঁতশাল, তাঁতশালত এইটো মানে বনোৱা হয়। আৰু এইটো বনাওঁতে, টাইমতটো লাগে একদিনত আঁহ নল'বও পাৰে ওলাবও পাৰে যদি- টাইমতে দিব পাৰিলে কিন্তু ওলাই যাব। আৰু যদি টাইমটো হয় হয়।
হয় হয়।
ফুলটোতো আমাৰ বহুত ধৰণৰ ফুল থাকে তাতে আৰণায়ত বিভিন্ন- ধৰণৰ ফুল থাকে আমাৰ স্পেচিয়েল বৰনৰ কাৰণে আৰনাইৰ এটা ফুল থাকে এইটো ফুলটো আপুনিও দেখা পাইছে চাগে। এইটো চবেই দেখা পাইছে চাগে। এইটো ফুলটো মানে হয় অঁ তিংখীয়া আগৰ, হাজিৰা আগৰ, বহুত আছে, ডাউট আগৰ বহুত থাকে।
হয় হয়।
নওঁতে বেছি টাইম নালাগে এ দুই মানে মেক্সিমাম দুই দিনত ওলাই যায় বস্তুটো এইটো আৰু আমাৰ বড়ো তিৰিকেইটাই আৰু আমাৰ বড়ো তিৰিকেইটাই মানে সেইটো বনাই কিনে আঁহ মানে চাপ্লাই দিয়ে।
হয় হয় বহুতে বিক্ৰী কৰে হয়।
মানে বেলেগক মানে বেছি দিয়ে। তাতে আৰু নিজৰ লগাখিনি খৰচাটো ওলাই যায়। আৰু বহুত দাম হয় আমাৰ যিটো আপুনি পলু বুলি কলা পলু, পলুৰ পৰা আমি- সুতা পায় সুতাটো আমি মুগা বুলি কয় না মা মুগা। মুগা অ‌ হয়‌ হয় মুগা। মুগাৰ যিটো আমাৰ আৰণাই আৰণাই ফালি মুগাৰ আৰণাই ফালিটো বহুত দাম আছে এইটো এখন দুহাজাৰ, তিনি হাজাৰ, চাৰি হাজাৰ, পাঁচ হাজাৰত লৈকে যায়। কেতিয়াবা, সাত হাজাৰত লৈকে যায়। এইটো মানে সুতাটো লৈ কিনে আৰু কোৱালিটি লৈ কিনে। যোনটো বেছি ভালে সেইটোৱে বেছি দাম কিন্তু চবতকৈ কম, কমতো পায় এ এ ভাল নোহোৱা সুতাটা থাকে ন মানে চৰা কিবা মানে- এ ইউজুৱেলি মানে ইউজ কৰিব পৰাকে এইটো সুতাটা থাকে। সেইবিলাক দামটো বেছি নহয় আশী টকা, এশ টকা, ডেৰশ টকাৰো আছে। আহ আৰশৈৰ আছে, তিনিশৰো আছে, চাৰিশৰো আছে। পাঁচশৰ আছে সেইটোৰে মানে নিজৰ কোৱালিটি টো লৈ কিনে দামটো হয় আৰু এইখিনি কথা কলো। হয় আপোনালোকৰ কথা অঁ ঠিক আছে। আপোনালৈ ধন্যবাদ থাকিল আহ,
ধন্যবাদ।
ঠিক আছে,